নে শুনিছানে
শুনিছা নাই মই নাই শুনা দেখোন
হয় পাততে আছে মাতো
হাঁ
বৰ ভাঙি আছিলো অকমান ওলাই মেলিা ওলাই মেলি হেৰি কৰি খোৱা বোৱা কৰিলা নাই খোৱা বোৱা কৰিলো তাত বৈছ নে নাই বোৱা অ মই আমাৰ ওচৰৰ জেগা এটালে আহিছো এ এ মে লে এজনৰ ঘৰলে অ তাত বোৱা নাই বোৱা নাই তাত বোৱা নাই নিছো এই এম এল এজনৰ ঘৰলে অ অ মানুহ ধেৰ আহিছে বাাৰু দহজনী মান আহিছে অ মেচিন বিলাক আহিছে যে আমাৰ মেচিন াক নাপালো তাপা আমি দহজনী মান আহিছো এতিয়া ওলাই মেলি আহিলো বৰষুণ দিয়া নাই সেফালে বৰষুণ দিয়া আছেফালে ধাং ধুং মাৰি আছে অ আমাৰ ফালে এ এতিয়া বাৰ নিচিনা ৰ'দতো দিয়া নিচিনা কৈ যে মোৰ তাঁত খখন মেলিবলৈ ভয় লাগিছে নহয় আকৌ বৌ খ আকৌ মানুহে ভাত খাবলৈও উ দিছে ভাত খাবলৈও যাম বুলি ভাবিছো বা ভাত খ আকৌ আকৌ কোনোবাই মেডিকেল যাম বুলি কৈছিলা ন গ'লে নে কি গ'ল গ'ল লাক লৈ গৈছো মন গলো
অ কি চবজি বনাইছে
মানহ পঠিয়াইনিলো লোৱা লৈ পেলাই সেই গাল তিনে অট আ চলিছ অ অ চবজি কি বনালে চব্জি দালি বনালো তাৰপা আলুগুটিয়ে ভাজি দিনো
অ অ
কিহে বনালা অ মই সেই আলু পিটিকা কৰিলো তাৰপিছত মায়ে কুচিয়া আৰু কিবাকি বনাইছিলে অলপ দিছিলে তাৰ লগতে খালো অ তপ তোমালোকৰ কি মইনা তাঁতৰশাল দিছে নে কিি অ সেই তেনেকে দিছে আমি নাপালো মানে মইনা ততাল বেলে মানুহে পালেে মইনা তাঁতৰশাল নে
আহ মইনা কাপা খাল
অ মইনা দুজাক তোমালোকে তাত বোৱা মানে
আহ আমি বওঁ
দিলে এইবোৰ মানহ বিজেপি কংগ্ৰেছ চাই দিলে কৰিব লাগে মইনা তাতঁৰ শালখনৰ থাকিলে ভাল বহুত হেৰি কৰিব পাৰি তাতঁ বব পাৰি অ ওলাই আহিবি তাতে থাকে তাতে এপ্লিকেচন এখন দি তোমাৰ জাতীৰ হেৰিঅ এম এলক অহ, ইনকামটো বেছি- িকা হয় ন ভাল আৰু ওম, মই নহঁ তাতে আমাৰ দুখন পালে নহয়। কষ্টও নহয় ইমান
উম তেন্তে সূতা চূতাও ফিৰিকে আহে যে
লগাই থৈছে ন তাত মই মেখেলা লগাত আছো বৈ হোৱাই নাই মোৰখন হল মানে তাৰপিছত এ মোৰ জা জনি বৈ আছে তাঁৰ আজি হোৱাঁহেতেন বোৱাঁ হেতেন হলগেঁহেতেন মই এফালে আহিলো তানো ক'ত যাব অকলে অ তাৰপৰা কেইখন লগাইছা মই মেখেলা এখন টকাইছিবা এখন এযোৰ এযোৰ এযোৰ এযোৰ অ দুজনীলে দুযোৰ লগাইছিলা মানে অ দুজনী দুযোৰ তাৰপৰা মায়ও লগাইছিলে এযোৰ অ তিন যোৱা তাকে তিনজনে জোৰ লগাইছিলে মানে অ তিন লগ তিনজন তিন লগাইছো অ ভাত আহিবচোন সময় পালে অ যাম বাৰু ভাত কিহে খালা মা সেয়া কলোৱে নহয় মায়ে কোচীয়া চব্জি দিছিলে, অহ কৈছিলে পাহৰি এ গলো অ অ আপুনি আজি কালি আমাৰ ঘৰ ফালে নাহে ওলাই মেলি আহিব তাকে যাম বুলি ভাবিছো ৰবা যামহি মা ধৰিব লৈকে যাম নেকি আজি অ অ মাছ চাছ ধৰিবলৈক আহিব মইও ধৰিব সেই ফালে যাম বুলি ভাবিছিলো দেই দূৰ অহঁ আপোনালোকৰ হেই ফালে যাবলৈ তাকেহে এ দূৰৰ কাৰণে যাবলৈ নাপায় ইমান দূৰ খোজ কাঢ়িনো কেনেকে যাব তাৰপৰা মাহ কি টিপি আছা-
মাক ছোৱালী ঘৰতে থৈ আহিছো মই ওলাই মেলি আহিলোয়ে আধা ৰাস্তা পালোগে
আধা ৰাস্তা পালোগেই অ অ তাৰপা এতিয়া পোৱাগে নাই জোৱাবাৰী বুলি কয় জেগাতো অ তালৈকে যাম আৰু তাৰপৰা মানুহজনৰ খা খবৰ মানুহজনৰ খা খবৰ ভাল অ ভালেই ভালেই ফোন কৈছে নাই মানুহটোএ ফোন কৰিছে কাইলে আকৌ চাইনা বতৰ ওচৰত যাব অ ইয়াত নাথাকে যে অহঁ।
বহুত দূৰ গৈ ইয়াৰ পৰাও বহুত দূৰত আছেগে।
খেতি পথাৰ কি কৰিলা।
খেতি কঠীয়া চঠীয়া পাৰি থইছো মাটি ৰুব হোৱা নাই কাইলৈৰ পৰা আহাৰ হাত লাগিলে নহয়।
ট্ৰেক্টৰ মাতিছিলে নেকি হাঁল বাবলৈ বলা
মই মতা নাই আমাৰ এই খুৰাহঁতৰ ঘৰত মাতিছিলে ভাবোহি চাগে খুৰা আজি আহিম বুলি কৈছিলে
অ
আৰু কঠিয়াই হোৱা নাই আহাতৰ পিছত ৰুব পৰা হব নে
হ'বনে নহয়নে নে শাওনতে ৰুৱে টেক্টৰখন আহিছিলে ম দেখিছিলা আমাৰ অ' অ' এই আমাৰ ওচৰৰ মানুহৰ ঘতে ব আছে উ মানুহ বিলাকে উ হাল বাই এদায় কৰিলেও এইবাৰ আগতীয়া। তে কৰিব নেকি ৰাইজৰ ঠিক। নাই।
অ 'কঠীয়া আগতীয়া আকৌ।
তাকে মানুহ বিলাকে দেখোন খেতি টেক্টৰ লগাই গোটেই হাল বাই দেখোন এদায় কৰিলে আমাৰ এইফালে হববা আমাৰ এইফালে পিছফালে। প্ৰায়ে হ'ল হাল বাই। তোমালোকৰ ফালে।
আমাৰ ফালেও বাইছে আজি পৰা আৰম্ভ কৰিছে আৰু।
তব গাই
উম,
গৰু ছাগলী আছা নহয় তোমাৰ মই ছাগলীৰ ভিতৰতে বান্ধি থৈ আহিলো বকুন্তি আছিলে গৰু নাই ছাগলী আছে ছাগল স গৰালতে বান্ধি থৈ আহিলো হাঁহ আছে বাৰ হাহ মুৰ্গী। মোৰ হাঁহ পোৱালিগিলাকত আজি আমাৰ আগফালৰ মানুহ ঘৰ হাঁহ পোৱালি কেইটা মিক্স হ'ল নহয় এতিয়া। ঘৰলৈ আহিলেহে পিছা। কোৱা হ'ব সিহতৰ দাঙৰ সিহঁতৰকেইয়া সৰু -সৰু আমাৰকেইতিয়া ডাঙৰ ডাঙৰ নহয়। অ' আপুনি চিনি পাবহেই তো নিজকেই মোৰকেইটায়া চিনি পাম বাৰু এতিয়া। গ'লে সিহতৰ হাঁহৰ লগত সিহঁতৰ হাঁহ পোৱালী। আমাৰ ঘৰত এতিয়া ঠিক। ন, উম উ কঠিয়ও কিমান উ খং গ'ল আপোনালোকৰ আমাৰ কঠীয়া এবেগেত মান হৈছে আৰু অ' কি -কি কঠীয়া পাৰিলে। জি ডি পি ৰঞ্জিত অ ' চক মই টি পি পৰা নাই ৰঞ্জিত পাৰিছো বাৰ চক তকা নাই বাৰু বৰা আাৰ নতুন ধান তটা ৰুইছো এ পঠিয়াই আহি ফৰ জি বুলি কয় কি। ফ জি ফৰ জি অ' ফজি ফৰ যি অ' কি ফ' জি নতুন কঠীয়া
অহ,
অ' কাইলৈৰ পৰা খাতিৰ লাগিব নহয় এতিয়া মোৰক। তাতখন কি হ'ব এতিয়া মেলিবলে
বব নো নাপায় নেকি হাতত?
হাতত আকৌ মেৰিয়াবলে খুতি পুতিব লাগিব নহয়। মাক আকৌ অসমীয়া মানুহে খালত খুঁটি নুপুতে। তাকে, নবৌ এজনীয়ে কৈছিলে আমাৰ গাড়ী ঘৰলৈকে লৈ আনা। আকৌ সিহঁতৰ ঘৰত আজি ভাত খাব বলৈও মাতিছে বোৱাৰী বিলাকক, আকৌ নিবলৈও বেয়া পাইছো নহয়। কিবা আছে নে কি? এ আগফালৰ বোৱাৰী বিলাকক ভাত খাবলৈ মাতিছে। চবকে। চবকে মানে আমাৰ ঘৰৰ মুখে-মুখে। আমাৰ ঘৰৰ, মোক হে মাতিছে দেখোন।
অ'-অ '-অ ', উম
খাছী মাংস আনিছে, ভাত খাবলৈ মাতিছে।
অ',
মোক ঠিকে থাকে আছো বাৰু। বৰ্তমান। দেই, এতিয়া খেতিৰ দিন আহিছে, মাহতৰ ভাল-ভাল। মা হতৰ ভাল? মালে মই ফোন কৰিবলৈ সময়ে পোৱা নাই। কালি তাঁতত লাগিলো আজি এয়া আকৌ, বৰ ভাঙিছো সেইখনকে কৰি আছোঁ, উম', নাই হোৱা, নাই হোৱা অ' মই হে খালি সময়হে পোৱা নাই। দেতা ঘৰতে আছে। দেতা ঘৰতে আছে বাৰু। খেতি কৰে আমাৰ। খেতি আদি দিয়ে। খেতি আধি দিয়ে। মা হতৰ, অ! ঠিকে আছে, ঘৰত কৰা মানুহ নায়, বোৱাৰী জনিও সেয়া হে। সেইকাৰণে আধি দি দিছো। আৰু, বাইদেউ বাইদেউ হত ঠিকে আছে? বা হতৰ ঠিকে আছে বাৰু। বায়ে ফোনতে কি জান কালি। কালি ফোন কৰিছিলো বাৰু ঘৰতে আছে ন ছোৱালী এজনী নাৰছ পঢ়িবলৈ গ'ল লখিম ধেমাজি। তাৰপিছত তে সৰু ছোৱালী আছে ঘৰতে। অ' এইবাৰ কিহত কিহত পঢ়ি আছে। এজনী এইবাৰ এইটলে পাইছে এজনী হাই চেকেনডেৰি কৰি নাই ন হেৰিয়ালে গ'ল অ' এই খৰছ বাঢ়িলে তেতিয়াহ'লে বাইদেউ হতৰ ডাঙৰ ডাঙৰ হ'ল ন ক্লাছ বোৰ ডাঙৰ হ'ল। নহলে এইবোৰ খৰচ বাঢ়িছে আৰু।
অ' অ' এ আপোনাৰ
কাৰেণ্টটো আমাৰ ফালে নাই তোমাৰ লোকৰ ফালে আছে।
ৰাতিপুৱা বোলে আছিলে এতিয়া এই বৰষুণ আহোতেনেহে গৈছে। আপোনালোকৰ ঘৰৰ ওচৰত নবৌ এজনী
কৰিলে তিনিটা হয় নে, হা হা। আপোনালোকৰ ঘৰৰ ওচৰৰে নবৌজনী জীয়েকে তিনটা অপৰেচন কৰিলে হয়নে? অ'তিনিটা অপাৰেশ্যন কৰিলে। অ' এতিয়া ঘৰলে আনিলে নাই? অ' নাই অনা। অ' আনিলে নেকি মই অথনি সুধুটে পোৰহি দিনা আনিলে। বুলি কৈছে। অ ঠিকে আছে মানুহজনী? ঠিকে আছে। অ' আপোনালোকৰ জবকাডৰ ফটো মাৰিছে নে নাই? জবকাডৰ ফটো নাই মৰা। মোৰ দেখোন এইবাৰ জবকাডৰ নামে নাহিলে। মোক দুই নম্বৰী কৰিলে নেকি এনে কি এ নেজানো। অ' আমাৰ হেৰি আমাৰ ফালে আহিলে নাম, অ' অ' মই ফটো মাৰি আছো নহয় আৰু দুদিন আছে। অ'মাৰা মাৰা। তোমালোকৰহে কপাল আৰু।
উম, উম, নকবা আৰু তাৰপিছত এতিয়া ক
ত এতিয়া কাপোৰ এইটো হেৰি সোনকালে ফিট কৰিবলৈ এতিয়া আজি ৰ'দ নিদিবয়ে চাগে। জানো কি হব আজি বতৰ আৰু নাজানো আৰু দেই। অ' তোমাৰ লগৰীকেইজনী খবৰ খাতি কেনেকুৱা ভাল নাই ফোন চোন কৰে নে নকৰে? লগৰী কেইজনী আহি পেলাই গ'লহি তাত মোক ওলাবলে। তাৰপা মই বোলো তাতখন এতিয়া নুমুকোওলাওঁ দেই। অঁ অঁ অঁ ঠিক আছে দিয়া তেতিয়া তুমি পিছত ফোন এটা কৰিবা অঁ অঁ হ'ব অঁ অঁ